কি কৰিছা?
এয়া মই বহি আছো তুমি?
মইও এয়া বহি আছিলোঁ মোবাইলটোকে চাই চাই।
অঁ শুনা আক।
কোৱা-
অঁ আজি মানে আমাৰ ঘৰলে মানুহ এজন আহিছিলে-
অঁ!
তাৰ পৰা মানুহজনে কি কৈছে জানানাই আমাৰ মানে মাহঁতৰ আগত।
কি কৈছে?
এই বোলে হেৰি যেতিয়া বোলে মানে আমি কৰবাত ফুৰিব যোৱা টাইমত যদি বোলে- মানে কলা মেকুৰী ৰাস্তা পাৰ কৰে তেতিয়া হেনো সেইটো হেনো- শুভ হয় বা এনেকে বুলি কৈছে। এইটো মই বিশ্বাস নকৰো বাৰু তথাপিতো মানুহজনে কলে এতিয়া আমাৰ ঘৰৰ মানুহে অকমান অকমান বিশ্বাস- কৰিবলে লৈছে নহয়।
হয়ঁ হয়ঁ অঁ এইবোৰ অন্ধবিশ্বাস বোৰ মানুহে মানে নিজেও বিশ্বাস কৰি থাকিব- আৰু আনকো মানে বিশ্বাস কৰিবলৈ বাধ্য কৰি পেলাই এতিয়া কোনোবা কিবা এটা- ভাল কাম এটাত গ'লেও মানুহে মানে তেনেকে কথাষাৰ শুনি গ'লে। তোমাৰ কামটোৰ প্ৰতি এনেও মানে অনিচ্ছা হৈ যায়।
হয়ঁ কিন্তু মই এনেকুৱা কথা বহুত শুনিছোঁ কিন্তু এইবিলাকক- কোনো বৈজ্ঞানিক হেৰি প্ৰমানতা নাই বাৰু। তাকে সেই আৰু কিবা কিবিটো ঢেৰ আছে আৰু এনেকুৱা বোৰ অন্ধবিশ্বাসেই।
উমঁ ঠিকেই কৈছা কিন্তু মানে এনেকুৱা হৈছে কিন্তু বহুতে এতিয়াও সেইবোৰ বিশ্বাস কৰে।
অঁ! এ আজিকালিও জানা নাই সাপে যদি খুটে মানুহ হেৰি কৰে নহয় মানুহক। মানুহে ডাক্তৰ ওচৰলৈ যোৱা পৰিৱৰ্ত- এ বেজ বা তান্ত্ৰিকৰ ওচৰলে যায় এনেকুৱা ঘটনা যে আমাৰ অসমত হওঁক মানে বহুত শুনিছোঁ এতিয়ালৈকে।
ইমান মানে এ ভি- হেৰিয়ৰ দিনতো ইমান আধুনিকতাৰ দিনতো মানুহ বিলাকে হেইবিলাক কেনেকে বিশ্বাস কৰি আছে বাওঁ।
অঁ হেইটোৱে। মানুহবোৰ মানে কি যিমানে উন্নত হৈছে যিমানে বিজ্ঞানসন।
অহ। সেইটোৱেই। হেল্লৌ! হেল্লৌ! হেল্লৌ!
এতি বিশ্বাস কৰে।
অহ সেইটোৱে।
এ হেৰি এইটো কি আছিলে দা যেতিয়া মানে বেমাৰ হয় তেতিয়াতো মানুহ ডক্তৰৰ ওচৰলে যাব লাগে
হয় হয় অ সেটোৱে ডক্টৰ
অ হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'
হেল্ল' শুনিছানে
অ এই সোনকালে মানে সেই মাতটো অহা নাছিলে
অ অ এ নেটৱৰ্কৰ কাৰণে হৈছে
অ অ তাকেহে মই এইবিলাক কথাই ভাবি আছো
অ অ ঠিকেই কৈছা এতিয়াও মানে বহুতে সেইবোৰ বেছিকে বিশ্বাস কৰে বৈজ্ঞানিকটো মানে বৈজ্ঞানিক ধাৰণাটো তেওঁলোকে নলয় মানে এনেকুৱা হৈছে পৰিয়ালৰ পৰা কথাবোৰ শুনি শুনি মানে হেতি বেছি বিশ্বাস কৰিব লগা হৈছে মানে মানে ককাক আইতাহনে কোৱাত